হেল্লো', অ শুনা পাইছা?
অ পাইছো পাইছো, কি কৰিছা?
এ এনেই বহি আছো ৰবা, তুমি?
মইয়ো এনেই বহি আছিলোঁ।
অ, পিছে কলেজলে গৈছিলা?
নাই, বৰ্তমানতটো কলেজ পাতি বন্ধ, আগষ্টৰ পৰা খুলিব।
অ, অ, আতচ্ছা ঠিকে আছে বাৰু, আমাৰো একেই। অ, পিছে মই মানে আজি এটা মানে বহুত গুৰুত্ব গুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছো হা, মানে মই আজি মোৰ কলেজত মানে সুধিছিল আৰু। বন্ধুত্বৰ ওপৰত মানে তোমাৰ মন্তব্য কি, তোমাৰ মতে কিবা ক'ব পাৰিবা নেকি? বন্ধুত্বৰ ওপৰত তোমাৰ মন্তব্যতটো কি?
বন্ধুত্ব, মই ভাবো বৰ্তমান সময়ত বন্ধুত্ব নাইকিয়া হৈ পৰিছে নেকি? আমাৰ ইণ্টাৰনেট যোৱাৰ কাৰণে আমি আমাৰ আমি বৰ্তমান মই মোৰ কিছুমান ঘৰৰ ওচৰৰে ভাইটি হঁতক দেখিবলৈ পাইছো যে, সিহঁত, সিহঁতক লৈ লগ নহয়। আমাৰ, আমাৰ চুব আমাৰ, গলিটোতে আছে, চাৰি পাঁচজন সৰু- সৰু ভাইটি সিহঁত, সিহঁত সিহঁতৰে বয়সৰে, একে স্কুলৰেও কিন্তু সিহঁত লগ নহয়। সিহঁত সেইকেইজনৰ লগ যিকেইজনৰ সিহঁতে ইনষ্টাগ্ৰামত লগ পাইছে। মুম্বাই, হায়দৰাবাদ, মই নিজেই মানে আচৰিত হৈ পৰো। মানে এনেকুৱা, কেনেকুৱা হ'ব পাৰে? কিন্তু- কিন্তু আমাৰ দিনত, আমিও ইমানখিনি ডাঙৰ হোৱা নাই বাৰু। অথচ, আমাৰ এনেকুৱা আছিল, আমাৰ যদি গলিটোত যদি চাৰি পাঁচজন আছে। আমি সেই চাৰি, পাঁচজনে লগ, সন্ধিয়া আৰু লাইট গ'লে আমি ওলাই যাওঁ, লাইট ওলাই যাওঁ। লুডু ওলাও কেতিয়াবা কেৰাম ওলাও। লাইট গ'লেই মানে আমাৰ খুব ভাল লাগে। কিন্তু বৰ্তমান সময়ত আমি লাইট গ'লে খংহে কৰো। নহয় জানো?
একদম হয় দেই। কথাটো তুমি একেবাৰে মনৰ কথা কৈ দিলা। অ, যিহেতু আগতে আমি লাইট গ'লে বিৰাট ভাল পাইছিলো। কাৰেণ্ট গ'লে যে এই লাইট, এতিয়া পঢ়িব নালাগে। আমি এতিয়া ওলাই যাব পাৰিম। ওলাই যায় কিনে লগ লগৰ কেইটাৰ লগত, ওচৰৰ লগৰ কেইটাৰ লগত কথা পাতি পাৰিম। কিন্তু সেই বস্তুতটো এতিয়া মানে নোহোৱা হৈছে। এতিয়া মানে লাইন গ'লে কি হয়। এতিয়া লাইনটো গ'ল। মোবাইলটো চাৰ্জ নোহোৱা হ'ব। ফাইবাৰটো অ, অফ, অ, ফাইভাৰটো অফ হৈ গ'ল, এতিয়া আমি নেট কেনেকৈ পাম? কি কৰিম এতিয়া, ইমান সময় আমি, মানে সেই বস্তু বিলাক আমাৰ মনত বেচিকৈ লাগি থাকে আজিকালি।
হয়, আৰু সেইকাৰণে এইটো কৰবাত নহয়, কৰবাত এই ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছএপ, এইবোৰে হয়তো আমাৰ বন্ধুত্ববোৰ, সেই নাইকিয়া কৰি পেলাইছে।
একদম ঠিক কথা কৈছা। অ, হ'লেও, হ'লেও মানে অ, কোৱা কোৱা?
হয়, এনেকুৱা নহয় যে, সেইবোৰৰ প্ৰয়োজন নাই, সেইবোৰৰ প্ৰয়োজন আছে। কিন্তু আকৌ এবাৰ কৈছোঁ যে অতিমাত্ৰা সকলোৰে বেয়া, আমি সেইবোৰ এনেকুৱা ধৰণে ব্যৱহাৰ কৰিছোঁ যে, সেইবোৰতেই আমি চব আনকি ওচৰ মানুহজনক আমি যদি ফোন কৰিব লগা থাকে। ওচৰৰ মানুহ যদি কিবা, ক'ব লগা থাকে আমি আগতে ঘৰত গৈ বা বা, বা ইয়াৰ পৰা আমি এটা মানে চিঞৰি আমি কৈ দিছিলো। যে এনেকুৱা, এনেকুৱা, এনেকুৱা। কিন্তু আমি এতিয়া ফোন কৰো। ফোন কৰি কেনেকুৱা অ, এনেকুৱা, এনেকুৱা হৈছে। আমি মানে ফোনৰ জৰিয়তে সকলোখিনি আমি কৰিবলৈ চেষ্টা কৰো। তাৰ ফলত আমাৰ ইজনে-সিজনৰ প্ৰতি থকা সম্পৰ্ক বা সম্বন্ধ নাইকিয়া হৈ পৰিছে।
উম, উম, হয় বাৰু নোহোৱা নহয়। কিন্তু হয়তো, তাৰ মাজতে আমাক এজন বন্ধুত্ব মানে, এজন বন্ধুৰ আমাক মানে প্ৰয়োজন। কাৰণ যিহেতু জীৱনটো এজন ভাল বন্ধু বা বান্ধৱী নোহোৱাকৈ কটাব নোৱাৰি। জীৱনতকৈ তুমি মূল্য সম্পদসমূহৰ ভিতৰত অন্যতম এটা, তো এনে সেই হিচাপত আমাক মানে যোন ব ন্ধুৰ প্ৰয়োজন হয় জীৱনটোত।
অহ আৰু আৰু ক আৰু এটা এষাৰ কথাই আছে যে দুজন বন্ধুৱে মিলি জীৱনত সকলো কাম কৰিব পাৰে। দুজন বন্ধু বা বান্ধৱী মিলি।
একদম ঠিক কথা কৈছা আমি যিহেতু তাৰ উদাহৰণ পাও আমাৰ বহুত ডাঙৰ ডাঙৰ ধৰি লোৱা আ চাইন্টিষ্ট হওক আ বা বহুত ডাঙৰ ডাঙৰ হয়তো কিবা এপ হওঁক এপ বিলাক ওলাওঁ তে হওঁক সেইবিলাকতো বহুত দুজন বন্ধুৰ অ
তোমাৰ ফেচবুক ফেচবুক তোমাৰ এখন কলেজ আছিল কলেজখনত তোমাৰ কাৰ্ল এণ্ড মাক্সে দুজনে মিলি ফেচবুকটো তৈয়াৰ কৰিছে ফেচবুকটো মানে ফাৰ্ষ্টতে এনেকুৱা এটা প্ৰফাইল আছিল আহ মানে গোটেই সিহঁতে যিখন কলেজত পঢ়িছিল তাতে কলেজ খনত গোটেই ছাত্ৰ ছা ত্ৰী বা ষ্টুডেন্টবোৰক আমি সেই এপটোত প্ৰতিস্থাপন কৰিব পাৰোঁ সেই এপটোত আমি দেখাব পাৰোঁ। পোন প্ৰথমে তেওঁলোক দুজনে মিলি এপটো তেনেধৰণে বনাইছিল ফেচবুকটো কিন্তু এতিয়া বৰ্তমান যোৱা ফেচবুক টো কেনেধৰণে মানে প্ৰচাৰিত হৈ পৰিছে আমাৰ গোটেই পৃথিৱীত
উম একদম ঠিক কথাই কৈছা। অ হয় হয় আৰু বন্ধুত্ব অবিহনে আমি যিহেতু মানে বন্ধু অবিহনে আমি যিহেতু অ হয়তো জীয়াব নোৱাৰো আৰু এজন ভাল বন্ধুৱে যিটো আমাক সদায় ভাল সঠিক পথ দেখুৱাই বা ভুল কৰিলে শুধৰাই দিয়ে বা বিপদত সহায় দিয়ে আৰু সফলতাৰ পথতো মানে বহুতো বন্ধুৰ মানে অনুপ্ৰৰণা যোগায় আৰু বহুতে কিন্তু সেই ক্ষেত্ৰত আমি ক'বলৈ গ'লে সকলো বন্ধুক হয়তো আমি বিশ্বাসযোগ্য বুলি ক'ব নোৱাৰো কাৰণ কিছুমান বন্ধু এনেকুৱাও আছে যে তেওঁ সফলতাৰ ফলত আমাৰ মানে সফলতাতো দেখিব নোৱাৰে সেইজন হয়তো আচলতে আমাৰ প্ৰকৃত বন্ধু হবই নোৱাৰে বাৰু মোৰ হিচাপ মতে দেই
হয় হয় মোৰে এজনী লগৰ ছোৱালী আছিলে আ ক্লাছ টুৱেলভত মই জাষ্ট ৰিচেণ্টলি দিছো ত' মানে মই তাইতকৈ কিছু শতাংশ অকণমান ওপৰত পাবলৈ সক্ষম হৈছিলোঁ গতিকে তেতিয়াৰ পৰা না তাই মোৰ লগত কনটেক্ট কৰিছে না তাই মোৰ লগত কিবা কৰি কিন্তু তাইক মই মানে বহুত খিনি গুৰুত্ব দিছিলোঁ আৰু মই চাপ'ৰ্ট কৰিছিলোঁ এনেকুৱা এনেকুৱা আৰু এইছ এছৰ ৰিজাল্ট এনেকুৱা মানে বহুতখিনি দেখাই দিছিলোঁ। কিন্তু বৰ্তমান কনটেক্ট নাই ত' সেইবোৰ হয়তো বন্ধু হোৱাৰ কোনো যোগ্যই নাই তেওঁলোকৰ
হয় একদম ঠিক কথা কৈছা যে আ যদি তেখেতসকলে যদি তোমাৰ মনৰ যদি ভাৱে বুজি নাপায় বন্ধু এজন হয় যদি তোমাৰ সেই সহানুভূতি বা ত্যাগৰ ওপৰত যদি একো মানে অ দেখাবই নোৱাৰে তেনেহলে হয়তো তেওঁ এজন বন্ধু হবই নোৱাৰে আৰু বন্ধুৰ উদাহৰণ দিবলৈ গ'লে এনেকুৱা বন্ধু মানে বন্ধু বুলি কবলৈ কি চাবা আ মানে এজন ভাল বন্ধুৱে অ সকলো সময়ত তোমাৰ সহায়ত থাকিব সুখ দুখ হওঁক সফলতা বি- ফলতা মানে সকলো সময়তে তোমাৰ মানে অ লগত থাকিব আৰু বন্ধুত্ব মানে যি যে মানে জীৱনৰ মই কৈছোয়ে এটা মূল্যবান সম্পদ মানে অন্যতম সম্পদ যদি এজন প্ৰকৃত বন্ধু থাকে তেনেহলে হয়তো আমি এটা গোটেই সমস্ত মানে আহ মানে জীৱন মানে পাৰ কৰি দিব পাৰো বন্ধু এজনৰ লগত আহ আৰু যিখিনি কথা আমি হয়তো মা দেউতাৰ লগত আমি আ বাৰ্তালাপ কৰিব নোৱাৰো সেইখিনি কথা হয়তো আমি সেই বন্ধুজনক ক'ব পাৰো যে মোৰ হয়তো এনেকুৱা হৈছে হয় চাবাচোন আমাৰ কিছুমান কথা আমি হয় যিমান যি হলেও মা বা দেউতাক ক'বলৈ নোৱাৰো বা ভাইটি ভণ্টিক ক'ব নোৱাৰো সেইখিনি কথা আমি বন্ধু বান্ধৱীক কলে সেই মনৰ আমাৰ যোনটো বোজা থাকে হয়টো হ অলপমান পাতল হয়
হয় আৰু মই কি ভাবোঁ জানানে মানে আজিৰ পৰা প্ৰায় দুই তিনি বছৰ আগত মানে মই এইটো মানে অনুভৱ কৰিছো যে দেউতাই যে কয় নিজৰ নিজৰ নিজৰ চলীটোক মই আৰু ভালকৈ নাজানিম না নিজৰ চলীটোক মোতকে আৰু ভালকে কোনে জানিব এনেকে যে কয় যে এই কথাষাৰ মই ভাবোঁ যে এই কথাষাৰ আচলতে নহয় নেকি কাৰণ মা দেউতাতকে বেছি ভালকে মোৰ লগৰজনেহে মোক জানে মই কি কৰিছো কি কৰা নাই এইষাৰ কথা বিপৰীতহে হৈ আছে নিকি
হয় হয় তুমি ঠিকেই কৈছা মানে ধৰিলোৱা মাহঁতে আমাক সিখিনি জানে যিখিনি সময়লৈকে আমি মাহতক গোটেইখিনি কব পাৰিছিলো এতিয়া চোৱা আমি বৰ ৰ্তমান সময়ত আমি ডাঙৰ হৈছোঁ যিমান যি হ'লেও আমি ডাঙৰ হৈছো ডাঙৰ কিনে মানে আমি সকলো কথা মাহতক কব নোৱাৰো কিছুমান এনেকুৱা ধৰণৰ কথাও আছে ধৰি লোৱা আম আ কিছুমান মানে চোৱা পঢ়াৰ ক্ষেত্ৰত হওক বা কিছুমান আমাৰ নিজ শৰীৰৰ ক্ষেত্ৰতে হওক আমি কিছুমান কথ থা আমি মাহতক সকলো খিনি খুলি ক'ব নোৱাৰো বা আমাৰ মনৰ কথা কিছ ছুমান যোনিলাক কথা আমি মাহতক ক'লে হয়তো মাহঁতে আমাক গালি দিব বা আমাক ধমকিত বহাই দিব যে এইটো কাম নহয় উপযুক্ত নহয় তই নকৰিবি কিন্তু সেইখিনি কথা আমি মনৰ মানে কথাখিনি আমি বন্ধুজনক পাৰো যে এনেকুৱা তেনেকুৱা হৈছে মোৰ এনেকুৱা হৈ আছে তোৰো হৈছে নেকি তোৰো হব পাৰে নেকি আ চবৰে হয় নেকি ত' সেনেকুৱাকৈ ক'লে আম মি মানে মনটো মানে হেৰি কৰিব পাৰো ত সেইটো ক্ষেত্ৰত এই যে মাহতে কয় আ মোত কৰি মোৰ ল'ৰাজন বা মোৰ ছোৱালীজনীক কোনোবাই বেছিকে জানিব নেকি হয়তো নহয় তোমাক আপোনাত কৰিও বা তোমাত কৰিও আহ তোমাৰ লৰা বা ছোৱালীজনী হয়তো কোনোবা এজনে জানিব পাৰে হে আৰু সেইজনেই মানে তেখেতৰ প্ৰকৃত বন্ধু বা বান্ধৱী
হয় আৰু জীৱনত সঁচাকৈ তেনেকুৱা এজন ব্যক্তি থকাটো অতিকৈ প্ৰউজন যাক নেকি আমি খুলি সকলো কথা পাৰোঁ কিন্তু এনেকুৱা নহয় আমি আমি বৰ্তমান সময়ত এনেকুৱা হৈ যে তেওঁক আমি বিশ্বাস কৰি খোলিৰ প্ৰতেইকখিনি কথা জীৱনৰ প্ৰত্যেকটো কথাই আমি খুলি কৈছো কিন্তু তাৰ শেষত কি হৈছে তেখেতে সেই কোৱা কথাখিনিৰ অ মানে ফাইদা উঠাই কিনে আমাকেই লাষ্টত গুৰি মাৰি থৈ গুচি যায় বৰ্তমান এই স্বাৰ্থবৰ পৃথিৱীখনত তেনেকুৱা হৈছে
উ হৈছে আৰু সেই ক্ষেত্ৰত হয়তো আমি সাৱধান হব লাগে যে আ মানে আ বন্ধুত্বৰ মানে চাব লাগে চালি জাৰি চাই এজন মানুহক মানে বিশ্বাস কৰিহে মানে যে বন্ধুজনক কথা খিনি ক'ব লাগে বা বন্ধুজনক সহায় কৰিব লাগে সেনেকুৱা ধৰণৰ আৰু মানে হয় দিয়া কোৱা
হয় সেইকাৰণে হয়তো আমাক মা দেউতা বা শিক্ষক শিক্ষয়িত্ৰীসকলে কয় সংগ ভালকে চাবি দেই সংগ ভালকে চাবি সেইকাৰণে আমাক এটা সতৰ্কবাণী দিয়েই থৈ দিছিল
অ হয় হয় একদম ঠিক কথা কৈছা
উ তোমাৰ এনে প্ৰিয় বন্ধু বা কিবা এনেকুৱা ধৰণৰ আছে নে যাক তুমি সকলো কথা খুলি ক'ব পাৰা বন্ধু বান্ধৱীক
নথকাও নহয় অ মোৰ অ বিদ্যালয়ৰ জীৱনৰ পৰাই মোৰ এজনী প্ৰিয় মোৰ মৰমৰ বান্ধৱী এজনী আছে যাক হয়তো অ মোৰ গটেই গোটেই ঘৰৰ মানুহে বা মোৰ গোটেই অঁ, পৰিয়ালৰ মানুহেই চিনি পায় আৰু- মোৰ হেন তাই হয়তো মোৰ জীৱনৰ এনেকুৱা এনেকুৱা কিছুমান ঘটনাও জানে যিবিলাক ঘট- ঘটনা হয়তো মোৰ মা -দেউতা বা অইন কোনোৱে নাজানে। আৰু সেনেকুৱা বন্ধুৱে বান্ধৱী এজন পাবলৈ মই মানে- পাই মানে মই বহুত সৌভাগ্য আৰু। আৰু এনেকুৱা নহয় যে ছোৱালীৰ বন্ধু বান্ধৱী এজনী ছোৱালীয়ে হ'ব লাগিব। তাৰপিছত ল'ৰাৰ জন ল'ৰাই হ'ব লাগিব তেনেকুৱাও নহয়। আহ- স্কুলীয়া জীৱনৰ যোনজনী বান্ধৱী আছিল আহ তাইক মই এতিয়া বহুত দিনৰ লগ পোৱা নাই। কাৰণ- আমি যিহেতু বৰ্ত- বৰ্তমান এটা ব্যস্ত সমাজত মই এখন ব্যস্ত জীৱনত এটা মানে ভৰি দিছো আৰু। আমি ডাঙৰ হৈছো। ত' তাইক মই হয়তো লগ নাপাওঁ কাৰণ তাই- অঁ, বহুত দূৰত থাকে, মইও বহুত দূৰত থাকো। আগতে এখন স্কুলত পঢ়িছিলো কাৰণে আগতে একেলগে আছিলোঁ। এতিয়া দূৰত দূৰত পঢ়ো কাৰণে দূৰত দূৰত আছোঁ। ত' সেই সময়ত মোক সঁহাৰি দিবৰ কাৰণে আৰু এজন মোৰ বন্ধু ওলাইছে তুমি সোধা কাৰণে ক'লো। অঁ, ধৰি লোৱা- আহ মোৰ এজনী এনেকুৱা বান্ধৱী বা বন্ধু ওলাইছে মানে হয়তো- আহ কব যে ল'ৰা আৰু ছোৱালী বন্ধু বা বান্ধৱী হব নোৱাৰে কিন্তু সেই ক্ষেত্ৰত আমি- ভুল প্ৰমাণিত কৰিলো যে আমি বহু বছৰ ধৰি আমি একেলগে- অঁ, মানে এ কলেজীয়া জীৱনতটো পাৰ কৰিলো আৰু মানে পাৰ হোৱা নাই- হ'ম আৰু মানে বহুত দিন আমি সেনেকে থাকিলো। আহ মানে- হয়, সি হয়তো মোক এনেকে বুজি পায় যিখিনি কথা হয়তো মই অঁ, বেলেগক ক'ব নোৱাৰো- আৰু মোৰ মুখৰ কথাখিনি নকওঁতে- সি মোৰ মুখৰ যোনটো ভাৱধাৰা, সি দেখিয়ে হয়তো গম পায় যে তাৰ কিবা এটা হৈছে। সেই ক্ষেত্ৰত- মোৰ ছোৱালী বান্ধৱীজনীও আছিল। অঁ, কিন্তু যিহেতু বহুত দিন লগ পোৱা নাযায় আৰু এজনী ছোৱালীক বা এজনী লগক যুৰি আমি বহুত দিন- কথা ক'ব নোৱাৰো, হয়তো অলপমান- দূৰ হয়। কাৰণ নন স্তুপ আমি লগত কথা পাতি থাকিব নোৱাৰো, মোবাইল ফোনো লাগি- থাকিব নোৱাৰো। এজন ওচৰতে লাগে, ত তেনেকুৱা ধৰণৰ এজন আছে নথকা নহয়, তোমাৰ আছেনে?
মোৰ বৰ্তমান তেনেকুৱা আছে মোবাইলতে আৰু মানে- সেনেকে কণ্টেক্ট নাই। স্কুলীয়া দিনতে ক্লাছ টেন শেষ হোৱাৰ পিছত আৰু সিহঁতক - লগ পোৱা নাই, কেতিয়াবা মোবাইলতে কানটেক্ট হয় আৰু কলেজৰ লগৰবোৰত তেনেকুৱা- ইমান এটা নাই যদিও মানে সিহঁত আছিল একেখন- স্কুলৰ লাষ্টত একেখন কলেজতো গৈছে এটা দল হৈ, কিন্তু মই আমাৰ স্কুলৰ পৰা অকলেই গৈছিলোঁ- কলেজত। গতিকে মোৰ তেনেকুৱা কোনো গ্ৰুপ নাই, গতিকে মই অকলেই ঠিক আছো। কিন্তু- কেতিয়াবা ট্ৰাই কৰোঁ গাঁৱত গ'লে আকৌ সেই লগ বন্ধুবোৰ আকৌ লগ কৰিবলৈ আকৌ সেই পুৰণা- স্মীতিবোৰ সজীৱ কৰিবলে।
হয়- হয়, লাগে- লাগে এজন বন্ধু বা বান্ধৱী নিজৰ জীৱনত লাগে। নহয়। পিছে ভাল লাগিল তোমাৰ লগত কথা পাতি, বহুত খিনি কথা জানিলো, বুজিলো।
যি নহওঁক আমি বন্ধুত্ববোৰ আকৌ ইণ্টাৰনেটৰ- ইনষ্টাগ্ৰাম, ফেচবুকৰ পৰা আঁতৰাই নি আমি- শাৰীৰিকভাৱে বন্ধুত্ববোৰ আকৌ গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে।
অঁ, তাকে এ দিয়া আজিলৈ এৰিছোঁ।
উম, দিয়া ধন্যবাদ।
অঁ, ধন্যবাদ।